হেল্ল'
অ' কি কৰি আছা?
হেল্ল'
অ' কি কৰি আছা বোলো?
এই বতাহ মাৰিছে তাকে বতাহ খাই খাই চোতালত বহি আছো। তই
উম, গৰম কেনেক
তই দৌৰিচ গৰমটো আজি কমো আগৰকেইদিন তুলনাত। মানে বতাহ মাৰি দিছে যে তো গৰম কমি গৈছে।
অ' তাৰপৰা চাহ খোৱা হ'ল নে নাই?
চাহ তাহ খালোঁ, ভাতে বনাই আছে আৰু কি কোন খবৰ ঘৰ কেনেকুৱা ভালনে চবৰে?
উম, ভাল ভাল ভাল।
অ' খোৱা খোৱা বোৱা কি হ'ল কিবা বনাইছে নাই এতিয়া খাবলৈ।
উম, বনাই আছে বাৰু এতিয়া এই এই কি বনাইছে সঠিককে নাজানো বাৰু পাকঘৰ পাব। ধুনীয়া গোন্ধ এটা আহি আছে বাৰু।
অ'
তাকে এতিয়া খালেহে গ'ম পাম দেখিলহে গ'ম পাম সন্মুখত কি দিয়ে।
অ' আমাৰ এই পুৰণা নামঘৰতো ল'ৰাখিনিয়ে হেৰি শিকি আছে এইটো ভাওনাৰ কিবা। কি বুলি কয় জানো, এইটো ধৰক গায়ন বায়নৰ গায়ন বায়নৰ পিছত যোনখিনি বহে যে নাট চলাবলৈ।
দোহাৰ, দোহাৰ।
অ' দেখিবলৈ ধুনীয়া লাগিছে, একদম নামে নাম চাম গাই শিকি আছে ঢোল চোল বজাই।
অ' মই দেখিছিলোঁ বাৰু আহোঁতে অথনি দোকান গৈছিলোঁ।
অ' তেনেকুৱা পদক্ষেপ এটা লৈ থাকিলে ভাল লাগে দে গাঁওখনৰো মানে সন্ধিয়া সময়টো ধুনীয়াকৈ গুচি যায়। পাৰ হৈ যায়।
উম।
কে
তাকে আমি ভাবিছিলোঁ কথাতোৰ আমি শিকম বুলি ভাবিছিলোঁ। তাৰপা হেৰি হ'ল আকৌ আমাৰ ৰাইজেও সহযোগ নাই নাই তাতে আকৌ শিকাবলৈও মানুহ পোৱা নাই। তাকে পইচা পাতি বহত লাগে নহয় আজি শিকিবলৈ এইবিলাক।
পইচা পাতি লাগে বাৰু সিহঁতি এতিয়া মই যিমান দেখিছোঁ তোৰ নিজেই শিকি আছে। কেইবাটাও ল'ৰা গোট খাই পেলাই।
অ'
ভাল পদক্ষেপ এটা লৈছে তয়ো এনেই ধৰ। হয় বাৰু।
উম।
নহয় তই এতিয়া হেৰি নহয় ধৰ। আমাৰ যি হ'লেও এটা ডাঙৰ বৃহৎ অনুষ্ঠানই তই এটা দায়িত্বভাৰ গ্ৰহণ কৰি আছোঁ। তইয়ো কিবা এটা পদক্ষেপ তেনেকুৱা ল'বপাৰো আৰু আমাৰ ল'ৰা ছোৱালীখিনিকে ল'ৰা ছোৱালীখিনি বুলি নক। নকও বাৰু মইনা পাৰিজাত বুলি আমাৰ বেলেগকে এটা অনুষ্ঠান আছেই।
উম।
হ'লেও বেলেগ কিবা এটা তই ভাবিব পাৰ তেনেকুৱা অনুষ্ঠান এটা কাৰোবাক কিবা শিকাও বুলি বা। কিবা কৰোঁ বুলি।
তাকে হে এতিয়া কৈবি নো কোননো। কৰিবা এতিয়া নিজৰ কথাাই চিন্তা কৰিবি নে নে ৰাইজৰ কথা চিন্তা কৰিবিনে নে কি কৰিবি এতিয়া এনেকুৱা হৈ হৈছে ঘৰতো।
হয়, মানুহবোৰ চ'ব ব্যস্ত হৈ গৈছে বাৰু।
উম।
হ'লেও মানে ধৰ তই যদি সহযোগ বা তই আমাৰ যিটো গ্ৰুপ আছে ধৰ হোৱাটছএপত।
তাতে যদি তেওঁ কথ কথাটো উলিয়াওঁ যে আমি গ্ৰীষ্মকালীন এনেকুৱা নাট্য শিবিৰ এটা অনুষ্ঠিত কৰিব পাৰোঁ নেকি য'ত আমি শিকাম মানে কিবা অনুষ্ঠিত কৰিম বুলি নহয় আৰু, ধৰাতো ৰাইজৰ যেনিবা তেতিয়া সন্ধিয়া সময়টো ধুনীয়াকৈ পাৰ হৈ যাব মনবিলাকো আনন্দ হৈ থাকিব।
উম।
তেনেকুৱা কিবা এটা এনে ভাবি চাব পাৰোঁ আৰু মইতো ওনুকিয়াহে দিছোঁ কথাটো।
অ', অ', ঠিকে আছে কথাটো।
অ'।
তাকে সেইটোৱে আৰু এতিয়া কৰিবি নে কি নিজৰ এতিয়া যিটো সময়ত দায়িত্ব পালোঁ সেইটো সময়ত নিজৰ কেৰিয়াৰ কথা ভাবিবি নে নে সেইবিলাক কথা ভাবিবি।
সেইটোৱে এটা কথা সেইটো কাৰণে মানে এনেকুৱা ডাঙৰ অনুষ্ঠানৰ দায়িত্ববিলাক যে ধৰ এনেকুৱা এনেকুৱা উঠি অহা চামক পতককে দি দিয়া নহয়, এনেকুৱা কথা কিছ কিছুমানে থাকে এতিয়া তোৰ ক্ষেত্ৰতে চা তই এতিয়া নিজৰ এই ভৱিষ্যত জীৱনটোৰ কথা ভাব নে সমাজকে সেৱা কৰি ফুৰিবি।
অ'।
সমাজ সেৱাটো সমাজ সেৱাটো প্ৰয়োজনীয় বস্তু কিন্তু সেইটোৰ বাবেতো নিৰ্দিষ্ট সময়ো আহি পৰিব লাগিব লগতে তোৰ মানে, তই সেইটোৰ বাবে পৰ্যাপ্ত সময়ো উলিয়াব পৰা হ'ব লাগিব।
উম, সেইটো এতিয়া মানে দিলে দায়িত্ব কিন্তু কোনো ভাবি নাচছিলে কথাটো, কি হ'ব কথাটো।
কিন্ত এতিয়া সময়ত আকৌ মানুহে দায়িত্ব ল'লে কোনো
সেইটোৱে মানে
উম। নেটৱৰ্ক নেটৱৰ্কটো ভালকে পোৱা নাই নেকি।
নেকি, অ' এতিয়া শুনিছোঁ। শুনিছোঁ নাই এতিয়া।
হেল্ল', শুনি আছোঁ শুনি আছোঁ। শুনি আছোঁ শুনি আছোঁ।
অ' সেইটোৱে ময়ো বোলে চাম পাওঁ।
অ'।
তই ক'চোন বাকী এতিয়া কি কৰি আছোঁ ঘৰতে?
কিনো কৰিবি এতিয়া স্কুলো নাই তাতে এতিয়া ঘৰৰ খেতি বাতিও লাগি থকা হৈছে অলপ। এতিয়া এ কি হ'ল মানে এতিয়া বন্ধ যে তাৰ কাৰণে টিউশচন দুটা মানো কৰিছোঁ।
অ'।
তেনেকে আৰু অলপ ব্যস্ত হৈ আছোঁ আৰু।
হয় হয়। ব্যস্ততাবোৰ আহি পৰিছে আৰু ডাঙৰো হৈছে নহয় এতিয়াতো এনেকুৱা কিছুমান দায়িত্বও আহি পৰিব ব্যস্ততাপূৰ্ণ জীৱনো হৈ যাব।
তাকেতো হয় সেইটোৱেই মানে এতিয়া চাবলৈ গ'লে ঘৰৰ নিজৰ ডাঙৰ ল'ৰা হিচাপে কিবা এটা কৰিবলৈ চবেই বিচাৰে। ঘৰৰ বহু দায়িত্ব আহি গৈছে তাতে আকৌ নিজৰ কথাও ভাবিবলগীয়া হৈছে।
হয়। চাবেই নিজৰ কথা ভবাটো মানে ইয়াত চবতকে প্ৰধান প্ৰধান বস্তু মেইন ইম্পৰ্টেণ্ট বস্তু। সেইটোৱেইটো তোৰ তই এতিয়া পিছত কিবা এটা ভালকৈ সংস্থাপন হ'বলৈও বা ধৰ তই ৰাইজৰ দায়িত্ব এটা ল'বলৈও বা, তেনেকুৱা কিবা এটা প্ৰতিনিধিত কৰিবলৈও ধৰ তোৰ তই নিজৰ আগৰ তোৰ বেকগ্ৰাউণ্ডটো মানে ষ্ট্ৰং বা শক্তিশালী কৰি ল'ব লাগিব।
উম। তাকেই।
বাকী এনেই তই হেৰিয়ৰ কাৰণে, কি এতিয়া আমাৰ অসম পুলিচৰ কিবা-কিবি বিভাগত ওলাইছে নহয় চাক অই তই কৰিছ নেকি এপ্লাই?
কৰা হৈছে বাৰু, অনলাইনটো কৰিছিলো এ আৰু ফৰেষ্ট গাৰ্ডৰ সেইটোও কৰিছো।
অ', অ'।
তাৰপা এতিয়া ভাবিছিলোঁ মানে কি, অলপ বি-বি এডটো কৰিব লৈছিলো বি এডতো পইচা বেছি লাগে। তাৰপৰা সেইকাৰণে দি এল ড তোকে ভাবিলো আৰু কৰিম বুলি, কিন্তু সেই অনলাইন কৰি থৈছো। এডমিটো আহিছে এতিয়া।
অ', দি এল ড ক'ত পৰিছা তোৰ হেৰি এক্সামৰ চেণ্টাৰ? লখিমপুৰ ক'ত?
লখিমপুৰ মই এডমিট অনোকে নাই, লখিমপুৰতে বুলি গম পাইছো।
অ'। মইয়োতো দি দিম বুলি ভাবিলো, মানে ধৰ বি এড ৰ কম্পিটিশ্যন জানৱেই আৰু সেইটো কাৰণে বোলো এইটো দি থওঁ এ এটা নহ'লে এটা, কিবা এটা হওক আৰু মোৰতো এই এল টি কে কলেজত পৰিছে।
অ'।
অ', তোৰ ক'ত পৰিছে কবিচোন?
তাকে মই চাই পেলাই কৈ দিব লাগিব, তই হে এডমিটটো উলিয়ালি নি?
মই উলিয়ালোঁ, অ'।
অ', মোৰ ঘৰত নি?
চাই দিব পাৰিম আৰু দি দিবি, তই হেৰি কি বুলি কয় তোৰ ফোন নাম্বাৰটো দি দিবি। কোনটো নাম্বাৰ দি ৰেজিষ্টাৰ কৰিছিলি ফোন নাম্বাৰটো আৰু আহি যাব।
অ', হ'ব মই ৰেজিষ্টেশ্যন নাম্বাৰতোৱে, ফোন নাম্বাৰতোৱে দি দিম বাৰু।
অ', ৰেজিষ্টেশ্যন নাম্বাৰ নালাগেই ফোন নাম্বাৰটোৱে, ডেট অফ বাৰ্থটোৱে, দি দিব মই উলিয়াই দিম বাৰু। অ', তই মোৰ ইয়াতে প্ৰিণ্টো কৰি নিব পাৰিবি, কাৰেণ্ট আহিব লাগিব খালী।
অ'।
নহ?
তাকেতো মানে কি হ'ল মই হেৰি এডমিটটো আহিছে বুলি গম পাইছো, ওলাইছে বুলি। কিন্তু মানে হেৰি হ'ল, সময়ো পোৱা নাই আকৌ সেইমতে এইবোৰ চাবলে।
অ'।
তাৰপা আকৌ মানে ইফালে সিফালে গৈ আছো, ঘৰতো থকা নাই তেনেকে।
অ', বি এ
অ'।
ডি এল এডটো দি থৈছোঁ, চাওঁ আৰু ভগৱানে কি মিলায় আমি পৰিশ্ৰমটোহে কৰিব পাৰোঁতো, ফলাফলটো। অ', আমি পৰিশ্ৰমটোহে কৰিব পাৰোঁ ফলাফল অকল দিয়া জন উপৰজনহে।
তাকেতো। তাকে চাও কি হয়, নিজৰে নিজৰ ভৱিষ্যত নিজে চিন্তা কৰিব লাগিব।
পঢ়া
পঢ়া শুনা তেনেকে হোৱা নাই বাৰু, মানে কিতাপখন আনি থৈছো ওপৰে ওপৰে চাই থকা হৈছে বাৰু। কিন্তু এনেয়ে পঢ়া শুনা বুলি ক'বলৈ নাই তেনেকে।
নহ এনেই সেই এইবিলাক সামাজিক মাধ্যমৰো এইবিলাকৰ ওপৰত ধেৰ ভিডিঅ' দি থাকে নহয়, ইউটিউবত হওক ফেচবুকতো দিয়ে বাৰু কেতিয়াবা, কেতিাবা।
অ', সেইবিলাক সেইবিলাক চাই আছো বাৰু, মাজে মাজে।
অ'।
কিন্তু মানে আজিকালি কি আৰু প পৰীক্ষা এটা দিবলৈ গ'লে পঢ়িম বুলি ভাব মই এমাহৰ আগতে। কিন্তু পঢ়িবলৈ হয় এসপ্তাহৰ আগত।
সেইটোৱে প্ৰধান আমাৰ আমি যে কিবা এটটা পিচ কৰি আছোঁ মানে তাৰ প্ৰধান কাৰণটোৱে সেইটো। আৰু তোৰ মানে ন নোৱাৰিও আজিকালি তই আগৰ আমি যেনেকৈ ধৰ সৰু থাকোঁতেতো বিদ্যালয়লৈ ললৈ যাওঁতে যোনটো পঢ়াৰ ঢৌ আছিলে ধাউতি আছিলে।
এতিয়া সেই বস্তুটোতো আকৌ গঢ়ি তুলিব নোৱাৰোঁ মানে এইটো সম্ভৱপৰো নহয়।
হয় বাৰু তেনেকুৱা এটা পৰিৱেশ আকৌ গঢ়ি তুলিবলৈ বহুত টান হ'ব।
বহুত টান মানে সেইটো অসম্ভৱ বুলিয়ে মই তোক ক'লোঁ। কেইলে তই চাহোন তই এতিয়া বাৰু এইকেইদিন বন্ধ পাইছ তাৰ আগত তই ৰাতিপুৱা শুই উঠি স্কুললৈ গ'লি। স্কুলৰ পৰা আহি যদি তোৰ টিউচন থাকিলে টিউশ্যনেই তাৰ পৰাতো নিজৰ ভাগৰ বুলিও কথা এটা আছে। মানুহে যন্ত্ৰ নহয় নহয়। সেইটোৱে সেইটো টাইমৰ মাজত তই নিজলেনো ক'ৰ পৰা সময় উলিয়াবি।
তাকে হে প্ৰায় মানে কি বেলেগেতো এতিয়া বছৰ বছৰ ধৰি প্ৰিমিয়াৰত মানে হেৰি কৰি পেলাইও নাপায়গে।
অ'।
এতিয়া আমিতো এতিয়া সেই এসপ্তাহ পঢ়িবা দুদিন তিনিদিন পঢ়ি পাই আমি কি কৰিম বাৰু।
সেইটোৱেই প্ৰধান কথাটো সেইটোৱেই।
উম, আৰু তাতে ইয়াত প্ৰতিযোগিতাটো বহুত বেছি মানে।
এইটো। মানে এইবিলাকতো প্ৰধান কাৰণ এটা চাবলৈ গ'লে মানে আমাৰ দৰিদ্ৰতাটোও ইয়াত কিছু সমস্যাৰ সৃষ্টি কৰিছে।
হয়, হয় কথাতো মিছা নহয় যিহেতু এতিয়া আমি নিজৰ খৰচটো নিজে উঠাব লগীয়া হৈছে। তাৰ কাৰণেতো আমি কিবা এটা কৰিবলগীয়া হৈছে ন।
অ'।
সেইটো কথা আৰু ঘৰৰ পৰা যদি পইচা বোলে ঘৰৰ পৰা চবে মাতে বোলে চাকৰি কৰে কিবা। পইচা পাতি দি আছে আমাক।
অ', সেইটো হ'লে ভাল এতিয়া আমাৰ ঘৰৰ পৰিৱেশবিলাকতো তেনেকুৱা নহয় নহয়।
অ', আমি নিজে কিবা এটা কৰিবলগীয়া হৈছে নিজৰ খৰচ উঠাবলৈ আৰু এতিয়া পঢ়ি শুনি যদি মা দেউাৰ পৰা পইচা খুজিবলৈ হয়। লাষ্ট লাগে নিজৰে লাজ লাগে উম।
লাগে নহয় কিমানো কষ্ট কৰিব দিবি আৰু সৰুৰ পৰা দেখিছোৱে কষ্ট কৰি অহা। এতিয়াতো মনো নাযায় আৰু সেই কষ্টটো দিবলৈ।
অ', কাৰণ নিজে এতিয়া কিবা এটা কৰিব হৈছো যদি আমি মা দেউতাৰ পৰা নিৰ্ভৰ কৰাটো কমাব লাগিব।
কমাব লাগিব তেতিয়াহে মানে ত' তোক বা মোক যাকে নহওক ডাঙৰনো কৰিছে কি কাৰণে।
অ', সেইটোয়ে হয়।
আমাক স্বাৱলম্বী হ'বলৈ আৰু চাবলৈ মেলিবলৈ মানে এতিয়া আমি আ আমিও প্ৰয়াস নকৰা নহয় আমি বিফল হৈছোঁ যদিও মানে তোৰ এক একেবাৰে যি তি অভদ্রামী কৰি উদভণ্ডালি কৰি পেলাই আমি বিফল হোৱা নাই আমি কষ্ট কৰিয়ে বিফল হৈছো। কৰিবি নো কি এতিয়া ভাগ্যত নাথাকিলে।
এতিয়া ভাগ্যও কথা আছে।
হয়।
উম, মে ভাগ্য কি কয় নহয় বিধাতাই দিলে কি কিবা বুলি কয় নহয়।
অ'।
কি আছিলে সেইটো উম বিধিয়ে দিলেও বিধাটায়ে নিদিয়ে বুলি কয় নহয়।
সেইটোৱেই।
তেনেকুৱা কথাহে।
তাকে এইবিলাক ভাগ্যৰ বহুত কথা আছে। তাৰ মানে দুখীয়া মানুহৰ ভাগ্যখন বৰ পটককৈ নুখুলে মানে বহুত সময় লাগে এইখন দুৱাৰ খোল খাওঁতে।
অ'।
সেয়েহে আৰু ভগৱানকো পুজি আছোঁ ভগৱানকো তো আমি শ্ৰদ্ধা কৰা নাই কোনোদিনো। গতিকে ভগৱানেও চাই নে নেচায় সেইটো আৰু কিনো কম আমিবোৰে।
তাকেতো এষাৰ কথাও আছে নহয় আকৌ ভগৱানে কৈয়ে থৈছে কৰ্ম কৰি যাওক। ফল বাঞ্চা নকৰিবা বুলি এতিয়া আমি কওঁ কি ফল নকৰিলেও নহ'ব।
এতিয়া আমিনো ফল বাঞ্চা নকৰাকৈ বাৰু কেনেকৈ কিবা এটা
অ' সেইটোটো সেইটোটো কথাটো।
তই এতিয়া শিক্ষকতাৰ লগত জড়িত হৈ আছ কিনিব তোৰ সেইটো কৰ্মই মই কথা কথাটো কৈছোঁ উদাহৰণ এটা দিছোঁ। তই বাৰু ফলৰ আশা নকৰাকে এতিয়া বৰ্তমান তই কামটো কৰি থাকিব পাৰিবি নে তই দৈনিক মানে স্কুললৈ গৈ চাইকেল লৈ তই স্কুললৈ গ'লি শি শিকালি পঢ়ালি আকৌ আহিলি ইমান ভাগৰ ভুকত তাৰপা বাৰু তই ফল এটা পাম বুলি বা উপাৰ্জন এটা নাপাম বুলি তই পাৰিবিনে কৰিব সেইটো
সেইটোটো সম্ভৱেই নহ'ব উম।
এতিয়া যুগত আৰু সেই কথাটো নাহে মানে হানি দিনৰ কথাটো আৰু তেতিয়া তেতিয়া তই এটা কথা চা শ্ৰীকৃষ্ণই সেইখিনি কথা কৈছিলে কাক? এজন ৰাজকুমাৰক। অৰ্জুন যি হ'লেও এজন ৰাজকুমাৰ বুলিয়ে মই কৈছোঁ কাৰণ তেখেতৰ ভাতৃ যুধিষ্ঠিৰ তি মানে এখন ৰাজ্যৰ ৰজা আছিলে।
উম।
ৰজাৰ এজন ভায়েককহে কৈছিলে তুমি কৰ্ম কৰি যোৱাৰ ফলৰ আশা নকৰিবা কিন্তু সেই প্ৰজাবিলাকৰ ঘৰত কথা মানে প্ৰজাবিলাকৰ ক্ষেত্ৰত একেটা বস্তু প্ৰযোজ্য নহয়?
নহয় নহয় অ'।
উম।
এতিয়া সকলোৰে ক্ষেত্ৰত সকলো বেলেগ বেলেগ হয় এতিয়া ধৰি লও যাৰ যিটো কাম আৰু সেইটো ওপৰত নিৰ্ভৰ